নমস্কাৰ আহ।
হয় আমি আজি দুটামান কথা পাতো প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে। আপুনিও শুনা পাই আছে ন এই যোৱা কিছুদিনৰ আগৰ পৰা প্ৰাকৃতিক দুৰ্যোগে বহুত হানি কৰিছে। মানৱ জীৱনৰ, জীৱ -জন্তু যোৱাকালি দুই এটা ডাঙৰ ভূমিকম্পই জোকাৰি গৈছে।
আচ্ছা আচ্ছা, ক'ত হৈছিলে এই দুটা?
এইটো ভেনী জুৱেলাত হৈছে ভেনী জুৱেলা বুলে সন্দেহ। পাছে, তাতে ছেভেন পইন্ট ফাইভ ৰিক ৰিক্টাৰ স্কেলৰ ভূমিকম্প হৈছে, যত নে কি অনুমানিক দহ হাজাৰত তকৈ অধিক মানুহ নিহত হৈছে।
অ আচ্ছা আচ্ছা।
দহ হাজাৰ এখন যুদ্ধতেই ইমান ইমান মানুহ নিহত নহয়।
হয়। কি কম আৰু।
প্ৰাকৃতিক দুৰ্যোগ ৰোধ কৰাতো সম্ভৱপৰ নহয়, ইমান সহজ নহয়। কিছু ক্ষেত্ৰত অলপ ৰোধ কৰিব পৰা যায়, কিন্তু ইমানো ৰোধ কৰিব পৰা নাযায়, কিছুদিনৰ আগত আৰু এটা আৰু দুটা ডাঙৰ ভূমিকম্প হৈছিল, সেইটো হৈছিল ফিলিপিনছত।
হয় হয়।
আৰু কেইবাবছৰৰ আগত আমাৰ নেপালত হৈছিল।
হয় হয়।
বহু মানুহে মৃত্যু হৈছিল, তাৰ পিছত তাৰ্কিট হৈছিল তুৰ্কী।
হয় হয়।
উহুম, তাকে সৰু সুৰাটো আমাৰ ইয়াতো হৈ আছে। কিন্তু ইমান ক্ষয় ক্ষতি হোৱা নাই।
উম তাকেইতো, ভগৱানৰ কৃপাত।
হয় কিন্তু আমাৰ ইয়াতে প্ৰাকৃতিক দুৰ্যোগ বুলি কলেতো অকল ভূমিকম্প কে নুবুজায়, আমাৰ ইয়াতেতো বানপানী হয়। বানপানীত বহুত লোক আহ আশ্ৰয়হীন হৈ পৰে
হয় ঠিকে কৈছে বহুত লোক আশ্ৰয়হীন হৈ পৰে হয় আৰু বানপানী হলে খাওক খোৱাৰো প্ৰব্লেম হৈ যায় খাব নোপোৱা হয়।
হয় হয় এতিয়া আমি বাতৰি কাকতত আৰু দূৰদৰ্শনত আমি দেখা পাই আছো। আমাৰ ওচৰৰে এখন ৰাজ্য অৰুণাচল প্ৰদেশ।
হয় হয়
বখত যোৱা দুই এদিনৰ ভিতৰত বহুত ডাঙৰ ডাঙৰ ভূমিস্খলন হৈছে ডাৱৰৰ ডাৱৰ বিস্ফোৰণ হৈছে যেনেকে আমি শুনা পাই আছিলো। উত্তৰ খণ্ডত আগতে ডাৱৰ বিস্ফোৰণ হয় ডাৱৰ বিস্ফোৰণৰ ফলত বহু সৈন্য বহু সাধাৰণ নাগৰিকৰ মৃত্যু হয় ঠিক তেনেকে। অৰুণাচলতো ডাৱৰ বিস্ফোৰণত পানী নিপ কুৰ পানী কেনেকে বৈ গৈছে ঘৰ বাৰী উ গাড়ী চব
হ হু হু হু তাকেতো বৰ দুখ লাগে।
হয় আৰু আৰু কেইবাদিনৰ আগত শুনিলো আমাৰ গোৱা আমাৰ অসমৰে নিচে কষৰ আৰু এখন ৰাজ্য মেঘালয়।
হয় হয়
মেঘালয়ৰ শ্বিলঙৰ পৰা তেওঁলোকৰ ৰাজধানী শ্বিলঙৰ পৰা সংযোগী ৰাষ্ট্ৰ। দাওকী সেই তাৰ মাজতো ডাউকী আৰু শ্বিলঙৰ মাজৰ ৰাস্তাটো এ এটো এটা ঠাইত সম্পূৰ্ণৰূপে ভাঙি পৰিছে ভূমিস্খলনৰ ফলত। বহুত যাতায়াতৰ
প্ৰব্লেম হয় গৈছে ন হয়, হয়, ভাঙি পৰিলেটো মানে গাড়ী দুইফালে যাব নোৱাৰিব
হয় হয় এইবিলাক প্ৰাকৃতিক দুৰ্যোগ ঘটি আছে কেইবাবছৰমানৰ আগত হাফলং অসমৰে এটা পৰ্বত অসমৰে এখন জিলা পাৰ্বতীয় জিলা ডিমা হাচাৰ
হয়
অ তাৰে এখন হাফ লং এখন চহৰ এই হাফলং চহৰৰ ৰেলৱে ষ্টেশচন টো অলপ নাতি দূৰত আছে আৰু সেইটো। উচ্চতাটো বাকী পাহাৰবোৰতকে অলপ তলৰ খাপত আছে নিম্ন ভাগত। অৱস্থিত আৰু সেই হাফলং ষ্টেচনটো সম্পূৰ্ণ। বালি আৰু বোকাই ভূমিস্খলনৰ ফলত ধ্বংস হৈ গৈছিলে।
তেতিয়াহলে এতিয়াতটো আৰু সেইফালে সেইফালেতো আহিব নোৱাৰিব ট্ৰেইন।
সেইটো আগৰ দিনৰ কথা আছিলে এবছৰ মানৰ আগৰ কথা।
আচ্ছা আচ্ছা ঠিক কৰিলে আচ্ছা।
অ আগতে তাতে
অৰুণাচল চাগে হেৰি ন পাহাৰ বেছি আছে চাগে ন
হয় পাহাৰ বেছি আছে সেই হাফলঙত ভূমিস্খলন হলে তাৰে যোগাযোগ ব্যৱস্থাটো সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ
বেছি নহয়
যেতিয়া সম্পূৰ্ণ বিচ্ছিন্ন হৈ হৈছে
হয় হয়
উম তেতিয়া আপোনাৰ বিচ্ছিন্ন হৈ গলে ৰাস্তাটো বস্তু সামগ্ৰী দৈনন্দিন আমাৰ ব্যয়ৱহৃত সামগ্ৰীসমূহৰ দাম বৃদ্ধি বুজি পায় অতি বেছি আহ বৃদ্ধি পায় হয় সাধাৰণ এটা দহ দহটকীয়া পানীৰ বটলৰ দাম পোন্ধৰ বিশ টকা হৈ যায় কিয়নো যাতায়াতৰ ব্যৱস্থাত বিচ্ছিন্ন হৈ যোৱাৰ লগে লগে কৃত্ৰিম নাটনিৰ সৃষ্টি হয় কৃটিম নতনে সৃষ্টি হোৱাৰ লগে লগে তোমাৰ চাহিদা বৃদ্ধি হয়
হয় সাধাৰণ মানুহেনো কেনেকে খাব তেনেহলে বৰ দিগদাৰ
কৰিবৰ কাৰণে বিচ্ছিন্ন হৈ য
হয় হয়
ডিজেলৰ দাম অভাৱনীয়ভাৱে বৃদ্ধি হয় অভাৱনীয়ভাৱে বৃদ্ধি হয় আকাশলম্বীতা দাম স্পৰ্শ কৰে
হয় বহুত দিগদাৰ হৈ যায় দেই সাধাৰণ মানুহৰ কাৰণে
আৰু অসমৰতো চবতকৈ ডাঙৰ সমস্যাতে হৈছে বান সমস্য়া বানপানীৰ সমস্যা
হয় হয়
আপুনি জানে আমি আগতে গম পাইছিলো অসমৰ দু দুখনমান জিলা অসমৰ দুখনমান জিলা বুলি বোলে লখিমপুৰ আৰু ধেমাজি এই দুখন জিলা বান আাক্ৰান্ত জিলা হিচাপে অভিহিত কৰা হৈছে
হয় হয়
জিলা বানত আক্ৰান্ত হয় প্ৰত্যেক বছৰে কিন্তু সটো তাতে নাথাকে আজিকালি বহুত বহুত ক্ষেত্ৰত বেলেগ বেলেগ জিলা সমূহতো আক্ৰান্ত হৈছে যেনে ধৰা বৰপেটা বৰপেটা নলবাৰী এইকেইখন জিলাতো আজিকালি ভূটানৰ পৰা যেতিয়া পানী এৰি দিয়ে হ জলবিদ্যুত তাহ প্ৰকল্প আছে যে তাৰ পৰা পানী আহি যায় আৰু গোটেই অঞ্চলটো বান পানীত বুঢ়াই পেলাই আৰু ঠিক তেনেকে কাৰ্বিআলঙৰ যেনেকে কপিলি নদীৰ ওপৰত বনোৱা বানৰ পানী এৰি দিলে আমাৰ খোজাই নগাঁও ডিষ্ট্ৰিক্টটো সম্পূৰ্ণৰূপে ডুব যায় খেতি বাতি সকলো নষ্ট হৈ যায় ঘৰ দুৱাৰ পানীৰ তলত ভৰি যায়
উম হম হম হম কি যে হব হয় হয়। বৰ দিগদাৰ ভাবিলে বহুত আচৰিত লাগে মানুহ বিলাকে কি হব?
হয় হয় ভূমিস্খলন, বান পানী এনেকে প্ৰাকৃতিক দুৰ্যোগৰ বহুত ভাগ আছে। সাগৰৰ যিবিলাক সাগৰৰ পাৰত, তাতে চুনামী আহে চুনামী বহুত উচ্চতা সম্পন্ন সাগৰৰ ঢৌ বিলাক ঢৌ বহুত উচ্চতাৰে আহি সাগৰৰ পাৰত খুন্দা মাৰে, খুন্দা মৰাৰ ফলত
হয়।
বাহ মাৰলিৰ সৃষ্টি হয়, সাগৰৰ পানীয়েদি সাগৰৰ পাৰ বিলাক ঘূৰাই পেলাই আগৰ পাৰবিলাকত থকা জনবসতিপূৰ্ণ অঞ্চলবিলাকৰ ব্যাহত হয়।
হয়।
বহুত ধ্বংসস্তোষত পৰিণত হয়।
হয় হয়।
খনি ঘৰ -দুৱাৰ সকলো ভাঙি চুৰ মাৰ কৰি দিয়ে। সকলো চুৰ মাৰ কৰি দিয়ে ৰাস্তা, পদুলি চব ভাঙি মেলি
উম এইখিনি সময়ত বহুতৰ খাদ্য দ্যৰ খাদ্যৰ অভাৱে দেখা দিয়ে, বেমাৰ আজাৰে দেখা দিয়ে।
হয় হয়। মানুহবিলাক আগতীয়াকৈ নিৰাপদ স্থানত চৰকাৰে লৈ যায় তেওঁলোকক।
হয়, খাদ্যৰো হেৰি দিয়ে নেকি এৰপ্লেনেৰে খাদ্য যোগান ধৰে নেকি? চৰকাৰৰ ফালৰ পৰা হয় হয়। কিছুমান এনেকুৱা জাগাত আৱদ্ধ হৈ যায় য'ত নেকি, যোৱাও হয় হয়।
অ ত আজিকালি তথাপি গম পোৱা যায়। বতৰ বিজ্ঞানী আগতীয়াকৈ কিছু কথা কব পাৰে। যে ঘূৰ্ণী বতাহ আহিছে, এইখিনি অঞ্চলত চুনামী হোৱাৰ প্ৰবল আশংকা আছে, তেতিয়া সি সাগৰ দাঁতিৰ মানুহবিলাকক নিৰাপদ স্থানলৈ লৈ যোৱা হয়। আৰু তাতে তেওঁলোকক থাকিবলৈ দিয়া হয়, খাদ্যৰ যোগান ধৰা হয়। যিমানখিনি আহ, যিমানখিনি নষ্ট হোৱাৰ আশংকা থাকে, সেই নষ্ট হোৱাৰ পৰা বচাই দিয়ে মানুহ
বছাই দিয়ে আচ্ছা আচ্ছা।
তেনেকুৱা ধৰণৰ
হয় হয়।
উম। প্ৰাকৃতিক দুৰ্যোগ বিলাকৰ বাহিৰেও আজিকালি মানুহ আমাৰ কৃত্ৰিম কৃত্ৰিম বান বুলিয়ে নহয়, আজিকালি বহুত ঘাঁহ ঘঠ ঘহ ঘঠ বিলাক চলি আছে, যেনে গাড়ী মটৰৰ অভাৱ
হা হা হয়।
আৰু মানুহ বিলাকে কোনো নিয়মানুবৰ্তিতা মানি চলাই গাড়ী নচলাই হয় নে? অ মানুহ বিলাকৰ মাজত সজাগতাৰ অভাৱ
সজাগতাৰ অভাৱ, ঠিকে কৈছে আপুনি হয়।
তেনেকুৱা ধৰণৰ কথা আজিকালি উশৃংখল ভাৱে জীৱন যাপন কৰিবলৈ ভাল পাই মানুহবিলাকে উচ্চ সৰত গান বজাই গাড়ী চলাই তীব্ৰ বেগত গাড়ী চলাই সেনেকুৱা বিলাক আমি দেখি থাকোঁ
হয় জীৱন ধাৰণৰ মানে অলপ পৰিৱৰ্তনৰ দৰকাৰ
প্ৰণালীটো অহঁ
আগৰ মই ভাবো যে আগৰ প্ৰাচীন কালৰ প্ৰণালীটো বেছি ভাল আছিল নেকি এতিয়াতকৈ
অ সেইটো হয় বিজ্ঞানটোপদূপে আগবাঢ়িছে। বহুত ক্ষেত্ৰত ভাল হৈছে বহুত ক্ষেত্ৰত বেয়া হৈছে। সেইটো থাকিবই আৰু কোনো ক্ষেত্ৰত জোতা ফল থাকে না এটা ভাল এটা বেয়া তেনেকুৱা ঠিক আছে তেন্তে ৰাখো এতিয়া পিছত
হয়।